হেল্ল' অভুপনী কি কৰিছা?
বা আজি ফোন চোন নাইে কৰা দেখোন।
আজি অলপমান ব্যস্ত ৰবা।
কি কামত ইমান ব্যস্ত হৈ আছে অ আজি বজাৰ সমত
অ বজাৰ কৰি আছো সকামৰ কাৰণে এতিয়াও এই বজাৰৰ পৰা আহিলো ৰবা সি মই ভাবছোঁ তোমাক এটা কল কৰোঁ
সেয়া হব ন অঞ্জু বিষ্ণু পাত হব ন।
অঁ'। বিষ্ণুপাত অ তেখেতে আহিব আহ তেখেতে। ডিচিজন কৰি থাকে। তেখেতে আহিব ৰাতিপুৱা দহটাত আহিব অ', দহ
টা মানৰ পৰা হ'ব ধৰা এঘাৰটা মান বজাৰ পৰা হ'ব ন।
অ চাৰে দহটা বাজিব যিহেতু তেখেতে ইমান সেয়া নকৰে আহি কি যোগাৰ খিনি থৈ দিম ন খালি পতিব লাগে আৰু সেইখিনি শৰাইখিনি বহাই আৰু সেয়া পঢ়িব। ভাগৱত পাঠ ভাগৱত পাঠ।
ভাগৱত পাঠ ন অ', অ',। দিয়াচোন মনটয়ে কৈ আছে এতিাত পাৰিলে যাম। নহলে আৰু সন্ধিয়াকে হলেও এপাক যাম আৰু মুঠতে হা। তাৰ মানে জ্ঞানৰ স্কুল আছে জ্ঞানে তোমাৰ সেয়াত যাব তাৰ মানে কলো নহয় তাৰিখৰ বা সাত তাৰিখলৈকে তাতেই প্ৰজেক্ কৰিব লাগিব স্কুলতে সেইকাৰণে সি স্কুল যাব সেইকাৰণে মইতো ভাবি আছিলো সি থাকিব। সি থাকিলে তাকে পঠাই দিলো হয় তোমাকৰ তাত সি ভাল পালে হয় দিনটো থাকিলে হয় কিন্তু কথা হ'ল সি তাৰ স্কুল আছে।
অ তুমি ছুটি লব নোৱাৰিবা চাগে ন।
বৃহস্পতিবাৰৰ দিনটোত নহয় মোৰ তাৰমানানে সেয়া থাকে মিটিং থাকে আৰু মিটিঙত মইে মানে মাইনজ বনাব লাগে। ত মই যদি মাইনচ নবনাও আৰু কোনো নাযায় মইয়ে যাও মানে দুৰ ভিতৰত ভিতৰত সেইকাৰণে মই যাবই লাগিব জানা ছুটি লব নোৱাৰো।
অ'।
আৰু আমাৰ ছুটীটো মেইনলি কি জানানে ছুটি ললে যে পইচা কাটে ন।
অ', সেইটো এটা আজিকালি দিগদাৰ হৈছে ন।
একো সেয়া নাযায় কাৰণ আমি শনিবাৰৰ পইচা পাও যে সেইটো কাৰণে আমাৰ তাৰছত ছুটি নাই। সেইটো সেয়াতে তাকেতো।
পিছবেলা আহিবা কিন্তু যেনে তেনে জ্ঞানৰ লগত। পিছবেলা মানে তোমাৰ কেইটা বাজিব, আহি পাওতে ঘৰৰ পৰা ওলাই আহি। ছটা, অ'-অ'। অ-অ', তেনেকে আমাৰো আচা আ চাওঁ পিছবেলাহে আহিব তাইয়ো সাতটা মানতহে আহিব। তাইৰো অফিচ আছে ন, উম-উম। সেইকাৰণে
আৰু বাকী ভাইটি আহিলে।
অ অ', আহিলে চাৰিটা মানতে আহি পাইছে আজি।
আৰু পুপুতটো কালিৰ পৰা স্কুল নাই চাগে।
নাই কালি পৰীক্ষা এটা আছে ৰ'বা তাৰ ইংলিছৰ। অ'-অ', ইংলিছৰ পৰীক্ষা এটা আছে। এতিয়া বন্ধটো কেতিয়া দিব মই সেইটোহে গম পোৱা নাই।
এইবাৰ শুনিছো বোলে অকমান এই-এই সপ্তাহটো যাব বোলে নেক্সট সপ সপ্তাহৰ পৰা দিব সেনেকে।
এনেইতো মই শুনি আছিলো আঠ তাৰিখ, আঠ তাৰিখ দেই। আঠ তাৰিখ আঠ তাৰিখে গৰম বন্ধ দিব বুলি শুনি আছো কিন্তু বাবুৱে কৈ আছিলে মা এক তাৰিখৰ পৰা দিব কিন্তু এক তাৰিখ খে কালিতো এক্জাম হ'ব পৰীক্ষা হলে ত' মানে কালি পৰীক্ষাটো লৈয়ে বন্ধ দিয়ে নে খেইটোহে মই পম পোৱা নাই।
অ',
কি বা কলিহে গম পাম। একোৱেই এনে দিয়ে কিন্তু এবাৰতো একোৱে কৰা নাই আৰু পৰীক্ষাটো হঠাতে পাতিলে মাজত, পৰীক্ষা গ'লেই তাৰ। গৈ মেলি অ', এতিয়া হঠাতে কালি এ এটা পৰীক্ষা ল'ম বুলি ক'লে কিয় বা তেনেকে কৈছে। আৰু বন্ধৰ কথা একোৱেই লিখা নাই একোৱেই গম পোৱা নাই। এনে দিয়ে অমুক তাৰিখৰ পৰা। তোমালোকৰ বন্ধ হ'ব তেনেকে। এতিয়া এনে শুনি আছো আঠ তাৰিখ হয় চাগে। অ',
এই সপ্তাহটো যাব উম কালি বুধবাৰ হল বুধ, বৃহস্পতি, শুক্ৰ তিনিদিনে আছে। এক, দুই, তিনি, চাৰি, পাঁচ অ' ছয় তাৰিখৰ পৰা ঠিকেই দিয়া।
ঠিকেই অ', মানে অহা সোমবাৰৰ পৰা বন্ধ আৰু।
চহা সোমবাৰৰ পৰা বন্ধ আৰু অ'। উম-উম।
এতিয়া কি খালা তুমি।
এতিয়া চাহ বিস্কুত খালো আজি তাৰ মানে আমাৰ এই ব ৰো দা কৈছিলো নেকি গাড়ী কিনিছে বলেন সেই বৰদাই মগজ অ', আমাৰ যে বৰদাস। চিনি পাইছা ন কোৱা ন এই বৰদাই গাড়ী কিনিছিলে বলেন। ত গাড়ীখনৰ আজি মংগলবাৰ আছিলে ন মংগল চন্দ্ৰী মন্দিৰৰ শৰাই দিছিলে ৰাতি। পোৱা, ৰাতিপুৱা শৰাই দিওঁতে মই গলো বৰদাৰ লগত সেয়া কৰি ঠিক ঠাক। কৰি দিলোঁ, বৌ আহিছে, ছোৱালীজনীও আহিছে। তাৰপিছতে ভোগ দিয়াৰ কথা কৈছিলে বৰদাই, কিন্তু আমাৰ চুমেৰ দাই ক'লে আজি ভোগ আছে। আপুনি নেক্সট মংগলবাৰে দিব। তাৰ পিছত আৰু সেইকাৰণে বৰদাই শৰাই চৰাই পাতি, তাৰপিছত বৰদাই ক'লে যে, তোমাৰ দেৰি হ'ব, বলা তোমাক মই থৈ আহোঁ। তাৰপিছত মোক অফিচত থলেহি। মই অফিচত গ'লো, তাৰপিছত তে এই শৰাই সন্ধিয়া ভাঙিছে। সন্ধিয়া ভাঙোতে আকৌ আহিলে বৰদা। আহি পেলাই প্ৰসাদ দিলে, সেই প্ৰসাদে খালোঁ। প্ৰসাদ খালে কিবা পেটটো ভৰি যায় ন। ফল-মূল খালোঁ, প্ৰসাদ খালোঁ। সেই সেনেকে প্ৰসাদ চব সাদ খাই, এনে জ্ঞানকো দিলোঁ অলপ কিবা কিবি এই এনেকে খাই আহিলোঁ। এতিয়া বোলো দেৰিকে অলপ ভাতটো বনাম আৰু খাম।
অ ঠিকে আছে। আজি মঙ্গলবাৰ বুলি নিৰামিষ হয়নে? অ তুমি বৃহস্পতিবাৰো নোখোৱা ন?
বৃহস্পতিবাৰ নাখাওঁ, শনিবাৰ নাখাওঁ, মঙ্গলবাৰ নাখাওঁ।
অ তুমিতো সেইদিনাখন নিৰামিষ খাবা। সেইদিনা
বৃহস্পতিবাৰে তোমালোকে তো নিৰামিষেই বনাবা।
অ শুনা না এটা কথা মই ভাবিছোঁ কি জানা? নিৰামিষ চে খা বনায়, কিন্তু শ্ৰাদ্ধ বুলি মাছ দিব লাগে নেকি নিয়মত?
শ্ৰাদ্ধ খনত শ্ৰাদ্ধ কৰিলেহে মাছ দিব লাগে, ভাগৱত পাঠত মাছ নিদিয়ে ন।
অ তাকে মই ভাবিছোঁ।
নাই, নাই মাছ নিদিবা শ্ৰাদ্ধ কৰিলেহে মাছ দিয়ে। এইটো ভাগৱত পাঠহে কৰিবা। শ্ৰাদ্ধ মানে কি পিণ্ড দিয়ে যে, তেতিয়াহে মাছ দিয়ে। হে মাছ দিয়ে। অ পাঠ নপঢ়িলে কিয় লাগে, কিন্তু অঞ্জু তোমাক মই এটা কথা সুধোঁ এতিয়া কি, প্ৰত্যেক বছৰে পাঠে পঢ়া নেকি?
অ পাঠ পঢ়ো, পিণ্ডও দিওঁ।
পিণ্ডও দিব লাগে জানা।
অ কিন্তু মই অ কি জানানে? পিণ্ডটো আমি দি আছোঁ। প্ৰত্যেকবাৰে হা মাজতে এবাৰমান দিয়া নাই। তাৰপিছত গম পালোঁ যে, পিণ্ড দিব লাগে। তাৰপিছত মই সেইদিনাখন এজনী মেয়া আছে। তেখেতে তাৰমানে, এই ভাগ এইবিলাক পাঠ-ছাঠ পঢ়ে দেই। তেখেতে মানে সেয়া নিয়মৰ বিষয়ে বহুত জানে। উত্তৰ গুৱাহাটী চিনি পোৱা নে? আগত তে মা থাকোঁতে আহিছিলে। কাপোৰ যে বিক্ৰী কৰে বেপাৰী ক্ষীণ কে অ তেখেতে তাৰমানে ই অ চিনি পোৱা নে?
অ পাওঁ। তুমি কেনেকে চিনি পোৱা? তুমি থাক
অ মই থাকোঁতেও আহিছিলে। অ তাৰ পিছত মা ঢুকোৱাৰ পিছত বহুত দিন অহা নাই, অহা নাই। তাৰপিছত হঠাৎ এদিন মোক ৰাস্তাত বাবু স্কুলত আনিব যাওঁতে লগ পালোঁ। লগ পাওঁতে মোক মাতিলে। মই কৈছোঁ আপুনি আহিবচোন, মা নাই নহয় এনেকে ক'লো, তেতিয়া ক'ত তে তেখেতক আজিকালি তাৰমানে বহুত নিয়ম নীতি এইবিলাক ভাগৱত পাঠ কিব কিবি পঢ়ে। তেখেতে মানে, বহুত মানে সেয়া ভগৱানৰ নামেই লৈ থাকে। তেখেতে নিয়ম নীতিৰ কথা বহুত জানে। তাৰপিছত সেইদিনাখন মই তেখেতক কলোঁ, শুনকচোন বাইদেউ। হেৰি নহয় কি কয়, আমাৰ মাহঁত দেউতা যে ঢুকাইছে আমিতো ইমান দিনেই পিণ্ড দি আছোঁ। দিলে কিন্তু কেতিয়াও কৈছে যে, পিণ্ডটো দিব নালাগে আৰু কাৰণ তোমালোকে মৰাৰ পিছত এক বছৰতো দিলা ন যেতিয়া পিণ্ড কেতিয়া দিয়ে? যেতিয়া এজনে ঢুকায়, আকৌ একবছৰ হয় যে মা দেউতা ঢুকুৱোৱা সেই এবছৰত সেই পিণ্ড'টো দিব আকৌ বোলে পিছত নালাগে
অ কিন্তু বোলে মাজে মাজে আহে বুলি কয় ন আপিন্দ বিচাৰে
কিন্তু মই অ মই পাইছো কিন্তু সেইটো বোলে আকৌ সেইদিনা বাবাই ক'লে যে এই সেয়াত দিব লাগে এটা যে আহে প
অ পি অ অ সেইটো তোমাৰ আহে অ অশোক অ অশোকাষ্টমীৰ দিনাখন সেইদিনাখন দিব পাৰিলে টো ভালেই কথা
অ সেইদিনাখন বোলে পিণ্ড দিলে বহুত
সেইদিনাখন পিন্ডত দিলেতো বহুত ভ সেইখিনি সময় চব মৃতকবলাক
অ আহি যায় বোলে তাৰ মই এই সটো কথাটোৱে মই অকণমান ভাবিে আছোঁ তাৰমানে তেখেতে ক'লে তেনেকৈ বাবাও সেইদিনাখন ক'লে পিন্ধো আমিও নিদো
কিন্তু শাস্ত্ৰ খন যে পঢ়াই যে পঢ়ালে কয় ন বছৰে বছৰে পিণ্ড দিব লাগে বিচাৰে মৃতকে পিণ্ড বিচাৰে নিজৰ মানুহৰ পৰা যে অ এবছৰ হ'ল মোক এতিয়া এয়া দিব মোৰ মোৰ লৰাই ম লৰাই মোক খাব দিব এবছৰ লক্ষী থাকে খাবৰ কাৰণে সেনেকে কয় ন সেইটো আৰু আমি আগৰ পৰাই শুনা কথা দেকো সুধিবাচোন আজ কালি যেয়া
অঁ দেক মানে আজিয়ে মই বা কালি ফোন কৰি সুধি ল'ম হা কথাটো তেখেতলোকে জানে ন ত মই সেইটো কথাই তাৰমানে মই অলপমান ভাল আৰু মাছ চাছ নিদিো আৰু নেকি
মাছ নিদিবা মাছ নিদিবও কথা নাই আৰু নিামিষে কৰাও নিামিষ কৰা
মষে কৰিম দিয়া প্ৰথম মই মানে সেইটোয়ে অকমান মানে ভাবি আছো কনফিউজ হৈ আছো কি কৰো মানে পিন্ধো দিও নে নিদিো আকৌ মাছ
নহয় ভাগৱত পাঠ কৰিলে বিন্দ নিদিয়ে ভাগৱত পাঠ কৰিলে অকল ভাগৱত পাঠহে কৰে শ্ৰাদ্ধ কৰিলে বিন্দ দিয়ে
অ আমিতো ভাগৱত পাঠ কৰোঁ দেখোন আহ অঁ কিন্তু সেইটোতো মৃতকৰ সেইটো হৈ যায় ন ভাগৱত পাঠ পঢ়ি িলে চাদ
অ ঘৰখনৰ কাৰণে ভাগৱত পাঠ পঢ়া যায় হৈ যায় দুইটাই হৈ যায় দুইটাই হৈ যায় কিন্তু সেইয় আৰু শ্ৰাদ্ধতটো বেলেগ বস্তু শ্ৰাদ্ধতটো কবলৈ গ'লে চোৱা বস্তু আৰু এ ভাগৱত পাঠটোতো পবিত্ৰ বস্তু মানে ভিতৰতে হয় সেনেক কিন্তু আমাৰ এতিয়া জেগা নাই কাৰণে ভিতৰতকৈ নৰ্মেলি শ্ৰাদ্ধ ভিতৰত নকৰে বাহিৰত কৰে
অ তেতিয়াাহ'লে সেইটোয়ে কৰো হয়নে ভাগৱত পাঠ পঢ়াই দিওঁ পিণ্ডৰ কথাটো সুধো পিণ্ডটো বাহিৰত দিয়ে আচলতে ভিতৰতো নিদিয়ে
ভিতৰত নিদিয়া বিড বিন্দ দিলে বাহিৰত তুমি চাদৰ ওপৰত কৰিব লাগিব
তানে আগতে তেখেতে যেনেকে কৰিছে তেনেকে কৰো নেকি ন
কৰা কৰা কৰা নে নেকি কৰা অ তেওঁ এতিয়া তুমি ভাগৱত পাঠ পঢ়াব কৰি ভাগৱত পাহে পঢ়া
অ বাবাহঁতেও বোলে নকৰে পিণ্ড চিণ্ড নিদিয়ে
অ
পাঠে পঢ়াব নিৰামিষ খানা
আহ এনেকে কৰা তোমালোকেও নিৰামিষ খানা কৰা সিহঁতি বনাাম দিয়া কি হল বনালে তাতে তোমাকৰ বৃহস্পতিবাৰ পৰিছে গুৰুবাৰ অ সেইকাৰণে নালাগে দিয়া ঘৰখনৰ কাৰণে ভাল অ বহুতে নাখায় ঘৰ খনৰ কাৰণে ভাৰু তুমি মাছে যে খুৱাব ল কি কথা আছে এই অত বহস্ত কি বাৰ্থড ইমান বোৰ কৰিলাই দেখ এতিয়া মাছ মাংস খাবলৈ বোলে কি কথা আছে নিৰামিষ ভাত খাব ভাত দালি চব্জি বনালেও হ'ল
অ উম সেইটোয়ে য
সেইটোৱে সেইটোয়ে কৰিবা ভাবিছো ন সেইটোয়ে কৰিবা খালি যোনটো কামটো ভাগৱত পাঠটো কবলৈ যায় তেওঁ সন্তুষ্ট কৰি ভালকে সেইখিনি কৰিবা
এ নিৰামিষে বনাম দিয়া চব্জি পটলৰ চব্জি এটা লাভ জি দাইল, পাপৰ, চাটনি, অ', চাটনি। তেনেকৈ থাকি যাব হয়নে?
উম, উম
এই আৰু পনীৰটো থাকিবই
অ', পনীৰো আনিলে বহুত মা আনিব লাগিব, পনীৰটো স্কিপ কৰিব পাৰা যদি লা আনা আনিবা বাৰু কথা
অ', মানে কি আমাৰতো মানুহ নাই ন কাৰ খালি মানে কি আমাৰ ঘৰৰ কেইটা আৰু তোমালোক দুইটা, বাকী কোনো নাই আমাৰ ঘ আমাৰ তত টেল হৈছেগৈ মানে আমাৰ ঘৰৰ মিলি বিছজন হ'ব আৰু গোটেইখিনি মিলি
আতচ্ছা, আতচ্ছা, আচ্ছা। অ', বিশজন ন
অ', সেনেকে পনীৰটো আনি দিম। তেনেকেই কৰিম আৰু ল'ৰা ছোৱালীকেইটা আকৌ চব্জি তবজি নাখায় নহয়।
অ', সেইটো অ'।
সেইকাৰণে আৰু বাবুৱে আমাৰ ক'ব মা পনীৰ নানিলা নেকি এনেকৈ ক'ব।
সেইটো হয়, সিয়ো চব্জি নাখায় ন?
নাখায় একো চব্জি নাখায়, খালি ভেন্দি খায় অকণমান। ভেন্দি ভাজি দিলে ভাল পায়, একদম এক একদম মা একদম খোৱা চোৱা বিলাক
পুৰা মা মায় ভেন্দি ভাল পাইছিল, বিলাহী ভাল পাইছিল।